হেল্ল'
হেল্ল', নমস্কাৰ।
অ', নমস্কাৰ কওকচোন।
আপুনি ব্যস্ত আছে নেকি?
অ', মই ব্যস্ত নাই দিয়া, আপুনি কি কব বিচাৰিছে কব-কব পাৰে।
মই মানে, মই আপোনাৰ পৰা মানে ধৰ অ', পৰিয়ালৰ বিষয়ে অলপ মানে কথা জানিব বিচাৰিছিলো, আপুনি জনাব পাৰিবনে?
অ', অ', মই কম আহ কম দিয়ক, আপোনাক পৰিয়ালৰ বিষয়ে। পৰিয়াল মানে আমাৰ সমাজত সকলো মানুহে পৰিয়াল পৰিয়ালত নিচিনাকৈ বাস কৰে।
হয় হয়।
পৰিয়ালৰ নিচিনাকৈ বাস কৰে আমাৰ, এজন পৰিয়ালৰ উম, বহুত আগৰ সৰু-সৰু ককা আইতাসকলে নিজৰ এটা গত হিচাপে থাকে, পৰিয়াল মানে এটা গত অ', যত উম, মা দেউ, মা দে দেউতা, ককা, আইতা, ভন্টি আদি সেনেকৈ থাকে, পৰিয়ালত দুটা ভাগ আছে।
হয় হয়, মই বাৰু জানো ধৰক পৰিয়ালটোতো ধৰক, একক পৰিয়াল আছে, ধৰক যৌথ পৰিয়াল আছে। তেনেকুৱা আছে, হয় আপুনি অলপ ক'ব পাৰিবনে?
অ', একক অ', অ', কম দিয়ক অ', আমাৰ পৰিয়ালত দুটা-দুটা ভাগ আছে। জনামতে এটা হৈছে যৌথ পৰিয়াল আৰু আনটো হৈছে একক পৰিয়াল। য'ত গৈ একক পৰিয়ালৰ মা মা দেউতা আৰু তেওঁৰ মা অ' অভিভাৱক তেওঁলোক তেওঁ তেওঁৰ দু দুইটা সন্তান। তেওঁ দুই এটা সন্তান আহ ল'ৰা ছোৱালী এনেকৈ একক। পৰিয়াল হয় আ যি আৰু যিবোৰ পৰিয়াল যৌথ পৰিয়াল বুলি কোৱা হয়। সেইবোৰৰ পৰিয়ালত ককা-আইতা তেওঁৰ খুৰা খুৰী আৰু উম, মা-দেউতা ল'ৰা ছোৱালী বহুতো মানুহে বংশৰ মানুহে লগ হৈ থকাকে যৌথ পৰিয়াল বুলি কোৱা
হয়।
হয়, হয়।
অ' আপোনালোকৰ এফালে মানে ধৰক পৰিয়াল আপোনাৰ ঘৰত ধৰক একক পৰিয়াল নে যৌথ পৰিয়াল?
আহ আমাৰ ঘৰত একক পৰিয়াল। আমাৰ মানে ককা আইতাহত নাই সেই কাৰণে আমাৰ ঘৰৰ একক পৰিয়াল। আপোনালোকৰ তাত আপোনালোকৰ কেনেকুৱা?
আমাৰতো যৌথ পৰিয়ালে হয়। আমাৰ ঘৰত ধৰক মা অ' মা দেউতা অ' খুৰা-খুৰী অ' আইতা ভাইটি ভন্টি সকলো আছে। আমাৰতো যৌথ পৰিয়ালে হয়, হয়। আপোনালোকৰ ফালে ধৰক আপোনালোকৰ ফালে মানে পৰিয়ালৰ মানে ধৰক অ' একক পৰিয়াল ধৰক আছেনে নাই যৌ এনে যৌথ পৰিয়াল আছে আপোনালোকৰ ফালে?
আমাৰ ঠাইত বহুতো আমাৰ নহ'লেও বহুতো ঘৰৰ মানুহ হয় অ' গা ঠাইত আহ গাঁৱত বহুতো যৌথ পৰিয়াল আছে, যিবোৰ ককা ককা তাহাঁতৰ মানুহ ককা-আইতাক খুৰা খুৰী বৰ দেউতাক এনে মাক দেউতা ল'ৰা ছোৱালী এনেকৈ বহুতো মানুহে যৌথ পৰিয়াল হৈ থাকে। আৰু তেওঁলোকৰ অহ যৌথ পৰিয়ালৰ, সদায় এ তেওঁলোকৰ মাজত মৰম, মিলা প্ৰীতি, সেইটো আমাৰ বহুত বৃদ্ধি হয় আৰু যৌথ পৰিয়ালৰ, অ, উম।
যৌথ পৰিয়ালত ধৰক বহুত মানুহ থাকে ধৰক তাত তাত মানে বেছি থাকেও বেছি ভাল লাগে আৰু ধৰিয়ালি গতিকে বহুত মানুহ থাকে ধৰক ধৰ্ম আছে, মৰম, ধৰক ককা আইত তাহঁতৰ, ককাআইতাহঁতৰ বহুত ভাল লাগে ধৰক
উম, হয়-হয় যৌথ উম, যৌথ পৰিয়াল থাকিলে আমাৰ যৌথ পৰিয়ালবোৰে মৰম বৃদ্ধি হয়। আৰু লৰা-ছোৱালী বিলাক গম পাই যে তেওঁলোকৰ অ, ককা-আইতাহঁতৰ মৰম কেনেকুৱা তেওঁলোকে যৌথ পৰিয়ালৰ জগদে আৰু বহুতো কথা জানিব পাৰে ডাঙৰক কেনেকুৱা সন্মান মান কৰে মৰম কৰে এইটো একতা-একতাৰ বৃদ্ধি হয় যৌথ পৰিয়াল। আৰু যৌ আহ, যৌথ পৰিয়ালক কোনো মান কোনো মানুহে অ, কেতিয়াও একক এ হেৰি কৰিব নোৱাৰে আৰু মানে একত বৃদ্ধি নাট যৌথ পৰিয়ালৰ সেইকাৰণে তাহাঁতক কোনেও আগতে কাজিয়া লাগিব নোৱাৰে যৌথ পৰিয়ালৰ মানুহৰ লগত।
হয় আপুনি অ, ধৰা আপোনালোকৰ ফালে অহ, পৰিয়াল-পৰিয়াল এটাতো পৰিচালনা কৰা হয় বা পৰিয়াল এটা চৰাবলৈ মুৰব্বী এজন আহে তেনেকুৱা অ, মানে আপোনাৰ আপুনি দেখিছেনে ধৰক পৰিচালনা কৰা কোনে পৰিচালনা কৰে?
অ, পৰিয়ালৰ পৰিচালনা মানে যোনজন ডাঙৰ যেনেকৈ ক'ক মুৰব্বী বেছিভাগ এক ক'ক পৰিয়ালৰ তাক মুৰব্বী হয় আৰু যিজনে ইনকাম কৰে অ, যিজনে কৰ্ম কৰি টকা আনিব পাৰে সেইজন মুৰব্বী হয় কিছুমান ঘৰত মাক মুৰব্বী হয় আৰু যৌথ পৰিয়ালৰ বেছি বেছিভাগ ককা থাকে এ ককা মুৰব্বী হয়। খুৰাক যদি কোনোবা বৰ দেউতাক ইনকাম কৰি আনিব পাৰিলে অ তেওঁলোক মুৰব্বী হয় অ যৌথ পৰিয়াল
হয় যৌথ পৰিয়ালত টো ধৰক অ ককা থাকিলেতো ককা মুৰ্বী হয় ককা নাথাকিলে ধৰক যি ধৰক মহিলা মানুহতো ধৰক আইতা থাকিলেও আইতাই অ ধৰক বাকী ঘৰৰ খিনি মানে ধৰক ঘৰ খিনি চলাব পাৰিলেও ধৰক বাহিৰৰ খিনিতো চলাব ন তেনেকে ধৰক যদি আপোনাৰ দেউ দেউতা থাকিব ধৰক দেউতাতকৈ ডাঙৰ থাকিব ধৰক তেনেকুৱাকে মানে ধৰক
উম হয় হয় হয় হয় যোনজন ডাঙৰ মুৰব্ উম মুৰব্বীজন যোনজন ঘৰৰ ডাঙৰ থাকে সেইজন মুৰব্বী হয় ঘৰৰ যৌথ পৰিয়াল
উম উম ধৰক অ মানে ধৰক আপুনি এতিয়া ধৰক যৌথ পৰিয়াল হয় বা ধৰক আপোনালোকৰ একক পৰিয়াল হয় বা যৌথ পৰিয়াল আপুনি এনেই জানেনে যে আমি পৰিয়ালৰ পৰা ধৰক আমাৰ লানে ধৰক ল'ৰা ছোৱালী যিবিলাক থাকে তেওঁলোকৰ ধৰক তেনেকুৱাকে আমি পৰিয়ালৰ পৰাই এনে কি কি মানে ধৰক শিকিব পাৰো বা তেওঁলোকৰ পৰা আমি কি জ্ঞান মানে লাভ কৰিব পাৰোঁ, সেইটো আপুনি মানে জনাব পাৰিবনে?
অ' যৌথ পৰিয়ালৰ পৰা। উম, অ' যৌথ পৰিয়ালৰ পৰা আমি মানে যৌথ পৰিয়াল অহ'খ তেওঁলোকৰ বংশ কৰে বংশই কয়, বংশৰ মানুহে একগোট হৈ থাকে আৰু সেই একগোট তোক আমি একতা হয়, মানে একতাৰ পৰাহে, একতা শিকিব পাৰি তেওঁলোক তেওঁ লোকৰ মাজত থকা মাজত থকা মিল প্ৰীতি অ' একতাৰ। তেওঁলোকৰ কামত সহায় কৰা ইজনে সিজনৰ কামত। সহায় সহায় কৰা, টকা, পইচা ইজনে সিজনৰ ওপৰত বিশ্বাস। এইবোৰ আমাৰ শিকিব পাৰে, তেওঁলোকৰ মাজত থকা বিশ্বাস তাক আদি শিকিব পাৰি আমি যৌথ পৰিয়ালৰ পৰা উম। আপুনি যৌথ পৰিয়ালৰ পৰা কি শিকিব পাৰি?
হয়, যৌথ পৰিয়ালৰ পৰাইতো আমি ধৰক আহ বহুতো সেই আমি যৌথ পৰিয়ালৰ পৰা বহুত শিক্ষা লাভ কৰিব পাৰোঁ আমি। ধৰ অ' আমি ধৰক সমাজত যিবিলাক যিবিলাক নিয়ম মানে ধৰক আমি যৌথ পৰিয়াল সেই ধৰক ডাঙৰ বোৰে যিবোৰ মানে ধৰক সমাজত যিবোৰ নিয়ম পালন কৰে। সেইবোৰৰ, আমি ধৰক তাৰ সিহঁতৰ পৰা মানে তেওঁওলোকৰ পৰা আমি শিকিব পাৰোঁ।
উম, হয়।
হয়, আমি তাৰ তেওঁলোকৰ পৰা আমি কিছুমান শিক্ষা লাভ কৰিব পাৰোঁ যেনে ধৰক তেওঁলোকে অ' তেওঁলোকেতো ধৰ কিছুমান দুখীয়া মানুহক সহায় কৰিব পাৰে। বা সমাজত যিবিলাক মানে ধৰ কিছুমান ধৰক কিবা হ'লে তেওঁলোকে যেনেকে সহায় কৰে সেইবিলাক দেখিয়ে। ধৰক ল'ৰা ছোৱালী তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ধৰক আহ। শিক্ষা সেই তেনেকুৱা শিক্ষা লাভ কৰে।
উম, হয়। যৌথ পৰিয়ালৰ মানে তেওঁলোক এ খুৰা খুৰাককৰ ল'ৰা-ছোৱালী, দাদা ভায়েক ভাইটি সকলৰ লগত ভাতৃত্ববধ শিকিব পাৰি ন। উম, গ'ম পাইছোঁ। আপুনি কি ক'ব বিচাৰিছে ভাতৃত্ববধ আদি শিকিব পাৰে। দা ককা দাদাৰ লগত কেনেকৈ মিলা প্ৰীতি থাকে, কেনেকৈ কাম কৰিব পাৰে। ইজনে সিজনৰ ওপৰত কেনেকৈ বিশ্বাস কৰিব পাৰে। এনেকুৱয় যৌথ পৰিয়ালৰ পৰা শিকিব বাৰু হয়, হয়। আপুনি ঠিকে কি ক'ব কৈছে, মই বুজি পাইছোঁ।
আপুনি মানে ধৰক আহ পৰিয়ালৰ বিষয়ে আৰু কিবা, যদি আৰু মানে আপুনি জানে বা কিবা যদি অলপ আৰু বেছি আপুনি জ্ঞাত হয়, আপুনি অলপ ক'ব পাৰে।
উম, উম, কৈ আছোঁ মই পৰিয়াল আমি পৰিয়াল বুলি ক'লে মই বংশটো বুজ মই জোনটোৰ। মোৰ অহ, ধৰি ল, অ', আমি বংশটো বুজাই যে, এনেকৈ ধৰি লোৱা হ'ল মা, মা দেউতাকৰ সন্তান হ'ল, তহঁতে আ-আৰু বিয়া কৰালে, কৰাই আনি তেওঁ যেতিয়া ল'ৰা ছোৱালী হয়, এনেকৈ পৰিয়াল সৃষ্টি হয়, মানে ঘৰত এখনত যি মিলা প্ৰীতিৰে থাকে সেইটো পৰিয়াল বুলি কোৱা হয়, আমাৰ বংশটোক বুজাই আৰু পৰিয়ালসক সকলো মা-পৰিয়ালৰ যদি একতা থাকে, একতা যদি থাক সেইটো পৰিয়ালক কোনো মানুহে হেৰি কৰিব নোৱাৰে, সেইকাৰণে পৰিয়াল সকলৰ মাজত একতা আৰু বিশ্বাস থাকে সেইকাৰণে আমাৰ পৰিয়াল অত্যন্ত প্ৰয়োজন আমি যেতিয়া কেতিয়াবা বিপদত পৰিলে বা বেমাৰত পৰিলে জীৱনত কেতিয়াবা দুখত পৰিলে আমাৰ বেলেগ মানুহে আমাক কেতিয়াও আগুৱাই নাহে যে আমি সহায় কৰিবলৈ। পৰিয়ালে পৰিয়ালৰ মানুহে আমাৰ সেই টাইম সেই সময়ত সহায় কৰিব, আমাক দুখৰ পৰা আঁতৰাই আনিব, আমাক সেই টাইমত আমাৰ লগত থাকিব থিয়া থিয় দি থাকিব যেতিয়া আমি দুখত থাকো। আমি যি ইকন মো সমস্যাত লে পৰিয়ালৰ মানুহে আমাক লগত থাকে সেইটোৱে পৰিয়ালৰ এক কতা বুলি কোৱা হয়।
অ। হয়, আপুনি ঘৰত মানে ধৰক কেতিয়াবা অকলে থাকি পাইছেনে? আপুনি এনে ধৰক মানে আপুনি ধৰক ঘৰত কেত কেতিয়াবা ধৰক পৰিয়ালৰ মানুহ নাথাকিলে ধৰক আপুনিতো ঘৰত অকলে থাকি পাইছেনে?
অ মই এ পৰিয়ালৰ মানুহ নথকাকৈ মই থ থাকি পোৱা নাই। কাৰণ মই সৰু পৰাই পৰিয়ালৰ লগতে থাকো মই কেতিয়াও বাহিৰত যা বাহিৰত গৈ অ পঢ়া পঢ়া নাই মানে। মই সেইকাৰণে পৰিয়ালৰ পৰা দূৰত থাকি পোৱা নাই আমাৰ পৰিয়ালৰ থকা মৰমবোৰ মোক যাতে বাহিৰত যা বই নিদিয়ে এনেকুৱা।
হয়। এইটো ভাল লাগিল শুনি পেলাই, অ ধৰক আপোনা লোকৰ ঘৰতো মা দেউতা আছে ধৰক আপুনি আপোনাৰ অ ভাইটি হওক বা ভন্টি আছে। হয় তেনকা আপোনালোকৰ হয় এ ধৰক কেতিয়াবা মা দেউতাই - মা দেউতাৰ ধৰক আপোনাক মানে ধৰক ঘৰত থৈ পেলাইতো আহ কৰবাত হলেও গৈছে।
উম, হয়।
হয় ত'তেনেকুৱা সময়ত আপোনাৰ মানে ধৰক ত' সেইখিনি সময়ত আপোনাৰ থাকি ভাল লাগে বাৰু যা ভাল লাগে। গেনে নাই?
নালাগে সেই টাইমত থাকি কাৰণ আমি পৰিয়াল ত'একগত হৈ থাকিলে তেতিয়াহে ভাল লাগে কাৰণ আমি তেতিয়া ইজন নে সিজনৰ লগত কি কথা পাতি আৱা বা কিবা কথাত আনন্দ কৰি ফুৰ্ত অ, ফূৰ্তি কৰি আমি থাকিব পাৰোঁ সেইকাৰণে মোৰ-মোৰ মতে পৰিয়ালৰ লগত থাকি বেছি ভাল লাগ
হয় কাৰণ অকলে থাকিলেতো বহুতো মানে আমাৰ আমনিও লাগে ধৰক অকলে থাকি পেলাই ঘৰত আহ ঘৰৰ মানুহ নাথাকিলে
উম, হয়-হয়।
অ, ঠিক আছে মই আপোনাৰ পৰাই এইখিনি জানিব পাৰি বহুত ধন্য হৈছো ধন্যবাদ।
উম, হয়-হয় ধন্যবাদ মইয় আপোনাৰ বহুত পৰিয়ালৰ কথা গম পালোঁ। ধন্যবাদ।